হেল্ল'
অ', কি কৰি আছা
হেল্ল' কি কৰছা?
মই আছো। তই?
অ ময়ো আছো এনেই শুই কেনে।
অহ ভাত খালো। তই খালি?
খালো খালো ভাত খালো মই এনে পৰি আছিলো তাকে ভাবিলো অলপ কথাকে পাতো ব্যস্তটো নাই?
নাই নাই ব্যস্ত নাই। তই আছ নেকি ব্যস্ত?
নাই নাই ব্যস্ত নাই ৰ এনেই সুধো বোলোতো কিছুমান কথাত তোৰ মতেনো কি বা অ কি ভাবা কি বুলি ভাবা তই। তাকে সুধো বুলি ভাবিছিলো এইয়া বেলেগ অন য় নহয় মানে আমাৰ অসমৰ সংস্কৃতি এতিয়া মানে বহুত মানে চহকিনা অসমৰ সংস্কৃতি বুলি কলি এতিয়াতো তোৰ মতে অসমৰ সংস্কৃতি তই কি বুলি ভাবা
অসমৰ সংস্কৃতি বুলি ক'ব খেলে ধৰ ভাৰতৰ ভিতৰত আমাৰ অসমৰ সংস্কৃতিটো তোমাৰ মানে সংস্ক অসম সংস্কৃতিৰ ভাৰতবৰ্ষত এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি বা লাভ কৰিছে বুলি মই ভাবো। আমাৰ আমাৰ অসমত ধৰ বিভিন্ন ধৰণৰ জনজাতি আছে। বিভিন্ন আৰু প্ৰত্যয়েকটোৰ জনজাতিৰে নিজৰ নিজৰ উৎসৱ আছে নিজৰ নিজৰ আ সাজ পোছাক আছে।
উম।
উম তই কি ভাবা
লগতে মই ময়ো ভাবো যি মানে অসমৰ সংস্কৃতি আটাইতকৈ মানে কি বুলি কয় সমৃদ্ধশালী ভাৰতৰ সংস্কৃতিৰ ভিতৰত অন্যতম লগত ইয়াত মানে বিভিন্ন জাতি জনগোষ্ঠী নিজিতৰ কৰ নিচিনাই ভাষা ধৰ্ম পৰম্পৰা মিলন দেখা পোৱা যায়
অ সেইটোৱে
আমাৰ অসম অসমতো আটাইতকৈ ডাঙৰ আমি বিহু বুলিয়ে ভাবোঁ ডাঙৰ প্ৰতীক বিহু অসমৰ বিহুৰ জৰিয়তে মানুহৰ জীৱন ধাৰাৰ লগতে কৃষিভিত্তিক সমাজ লগতে। মানে পৰম্পৰা প্ৰকাশ পায় নহয় জানো
অ' এতিয়া আমাৰ আমাৰ মানে যিহেতু আমাৰ ভাৰতবৰ্ষ মানে এখন আহ কৃষিৰ ওৰত নিৰ্ভৰ বা কৃষি ভিত্তিক দেেশ বুলি যায় ন ত সেই আ কৃষি আৰু কৃষিয়েই কৃষিৰ উদ্দেশ্যক কৰি আমাৰ অসমতো ঠিক অসমৰ মানে বেছিভাগ প্ৰায় বেছিভাগ মানুহে আজি আগতেে। বেছিভাগ আছিল এতিয়াাতো ধৰ কমিয়েই গৈছ কাৰণ আজিকালি খেতি বুলি কলে তোৰ এটা মানে আজি নতুন প্ৰজন্মই খেতি বুলি ক'লে এটা বস্তুয়ে ভাবে যে দৰিদ্ৰ। মানুহে অকল খেতি কৰে মানে সিহঁতৰ মাথাত বা মানে মগজুত এইটো বস্তু সোমাই গৈছে যে অকল দুখীয়া মানুহহে খেতি কৰে আৰু ধনী মানুহ বুলি ক'ব গ'লে এই। ডক্তৰ হওক মানে এনেকুৱা ধৰণৰ যিবিলাক নি নতুন প্ৰফেচন বিলাক ওলাইছে সেইবিলাকে ধনি বুজা যায় কিন্তু যদি কৃষক নাথাকে আমাৰ জীৱনত কেনেকুৱা এটা। বেয়া প্ৰভাৱ পৰিব সেইটো হয়তো ভাবাই নাই মান আজিৰ প্ৰজন্মই। উম কিন্তু এতিয়া অ' বিহুতটো ধৰ যিহেতু তই কলি
কৰিব পালে
অ' সেইটো হয় বাৰু কিন্তু এই বস্তুটো একো অ লাজ কৰবা লাগা বস্তু নহয় আমি সাধাৰণ ভাবে
কৰ্মত একো লাজ নাই ন কৰ্মত সৰু ডাঙৰ বুলি কথা নাই। মানুহে। জীৱনতটো নিৰ্বাহ কৰিব পিয়ে হ'ল জীৱিকা উপাৰ্জনতটো কিবাকে ওলালেই মানে। জীৱনটো ভালকৈ উদযাপন কৰি দিয়া হ'ল চব মানুহে।
অ' সেইতোৱে
এতিয়া অসমৰ বিহুৰ প্ৰতীক বুলি আমি যিহেতু কৈছোঁ বিহুৰ জৰিয়তে আমি ককলোৱে পৰম্পৰা প্ৰকাশ পায়। লগতে মানে বিহুৰ কথা নকলেটো আমাৰ অসম্পূৰ্ণ হৈ থাকিব নে ৰঙালী বিহু কঙালী বিহু ভোগালী বিহু বিশেষ গুৰুত্ব আছে
এতিয়া বহাগ বিহু ধৰ তই অ' সেইটোৱে এতিয়া মোৰতো আটাইকেই গোটেই কেইটা বিষয়ে প্ৰিয় আচলতে কিন্তু অ মানে নিজৰ ফালৰ পৰা ক'ব গ'লে বহাগ বিহু আৰু মাঘ বিহুতটো বেছি ভাল লাগে কাৰণ কি জানে এয়া। বহাগ বিহুত আমি ধৰ বহাগ বিহুৰ আগৰ মানে বহাগ বিহুৰ যিখিনি আগৰ দিন কেইটা থাকে নাচ গান আৰু তই চবতে কুলি মানুহ নিবি নতুন নতুন গছৰ পাতত নতুন পাত আইিব গছ নতুন পাতৰ। আগমনি হেনেে আকৌ অ শালৰ গাও বিলাকত যিবিলাক শিপিনী আছে। সেইবিলাকে খালৰ খট খট আৱাজ পিঠা বনাব কাৰণে ঢেঁকী। শব্দ।
গামোচা বিহুৱ আন বয় শিপিনীসকলে
সেইয়ে সেইবিলাক বস্তু ভাল লাগে আচলতে আৰু ঢোলৰ মাছ আৰুও। সফালে ঢোল পেপাৰ মাত একদম মানে বিয়পি থাকে আৰু মোৰ চবত
চবতকে ভাল বিহু মানে বহাগ বিহুত এইটো লাগে যে এই যে আজিকালি ধৰ নতুন নতুন অনুষ্ঠান হয় ওচৰে পাজজৰে বহাগ বিহুৰ নি মানে আমাৰ ঘৰুৱা শিল্পী খিনিক অ ঘৰুৱা শিল্পী খিনিক। আহ বেছি সন্মান জনাব কাৰণে
অ- অ-অ সেইটো বস্তু সেইটো বস্তু ভাল মানে
উম,
সৰু সুৰা শিল্পী বুলিয়ে কৈছো তেওঁলোকো আগবাঢ়ি যাব লাগে। তেওঁলোকো কষ্ট কৰি আছে ন একদম
আৰু আৰু মই ভাবো ধৰ কাতি বিহুটোত ইমান একো নাই মানে আছে কৃষকৰ কাৰণে কাতি বিহুতো বহুত খিনি গুৰু। গুৰুত্বপূৰ্ণ কাৰণ সেই কাতি বিহুতে কৃষকসকলে তেওঁলোকৰ ধৰক আহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা দি চাকি তাকি দি কেনে তেওঁলোকে ভাবে যে এই বছৰ গোটেইখিনি ধান শস্য যাতে ভাল হওক বা অলপো নষ্ট নহওক কাৰণ অসমত ভূমিকম্প হওক বানপানী হওক বহুত ধৰণৰ এনেকুৱা আমাৰ সমস্যা আহি আছে। আহে আৰু ত' তাৰ পৰা বাচিব কাৰণে কৃষক সকলে ভাবে
জ্বলাই অ, সেইটোতো হয়। লগতে অসমৰ সংস্কৃতি মুঠতে বহুত চহকী লগতে। তে এতিয়া লোক সংংগীত বুলি ক'লে আমাৰ এটা গুৰুত্বপূৰ্ণ অংশ বুলি কওঁ আমি অসমৰ সংস্কৃতিৰ ভিতৰত বিহুগীত জিকি টোৰি টোকী গীত এইবিলাক আমাৰ অসমৰ সম্পদ ন সংগীত সম্পদ
উম
অসমৰ মানে লোকসংগীতা মানুহৰ আহ, দুখ সুখ প্ৰেম প্ৰকৃতি আৰু সামাজিক মানে জীৱনৰ প্ৰকাশ কৰে কিছুমান ধৰা লোকসংগীতবিলাকো ভাল লাগে ন আগৰ - আগৰ দিনৰ।
আগৰ দিনৰ লোক সংগীত এগিলা আচলতে মডাৰ্ণ। উম উম সেইটোয়ে এতিয়া আগৰ দিনত যিখিনি লোকগীত আছিল সেইখিনি মানে এটা এটা বেলেগ সুৰ আছিল আৰু অ, যিখিন আৰু বেলেগ এটা যিটো অৰ্থ বুলি ক সেই গৰ ম অৰ্থ এটা আছিল। আজিকালি গানৰ অৰ্থ কম দেখা যায় যি পাই তাকে মানে বনোৱা যায় এইটো বস্তু ক'ব পাৰি বুলি মানে ভাবো আৰু তাই আগৰ লোকগীত বুলি ক'লে আকৌ চব। চব মানে আমাৰ অসমৰ বিভিন্ন ধৰণৰ ৰাজ্যৰ কি জিলা- জিলা আছে সেই এই বিলাকত বিভিন্ন ধৰণৰ লোকগীত ধৰিলা মানে প্ৰচাৰ হয় যেনেকুৱা এতিয়া গোৱালপাৰাত গোৱ কৰীয়া গীত ধৰ।
অ - অ। সেইটো হয় আৰু লগতে আমাৰ পোচ অ সাজ পোচাক কুৰু ক্ষেত্ৰতো আমাৰ বহুত অসমখন চহকী সংস্কৃতিৰ দিশত সাজ পোছাকৰ ক্ষেত্ৰত আমাৰ মেখেলা। চাদৰ পুৰুষ মানুহ বিলাকৰ ধুতি গামোচা চ দিয় চলেং। বিশেষকৈ আমাৰ গামোচাখন বাৰু সন্মানৰ প্ৰতিক তেওলোকক ইমান ভাল লাগে ন। যেতিয়া কোনোবা এজন বাহিৰৰ পৰা মানুহ আহিল তেওক আমি গামোচাৰে সন্মান জনালো তেওঁৰো এটা মনত খুব আনন্দ বা আনন্দ লাগে যি অসমখন এনেকুৱা অসমখন এনেকৈ মানে আগবাঢ়ি যাব লাগে আৰু। বাহিৰত কয় আমাৰ অসমৰ কথা
আচলতে কি হৈ জানানে আহ ধৰ তই উম, কি বুলি ক'ম এতিয়া অসমৰ অকল যে আমাৰ অসমীয়াৰে সাজ পোছাক আছে আমাৰ অসমীয়া মানুহৰ যিবিলাক তিৰোতা মানুহ আছে আমিতো মেখেলা চাদৰ পিন্ধোৱে আৰু ল'ৰা যিবিলাক আছে। আছে ধৰ সেইবিলাকে ধুতি চুৰিয়া এইবিলাক পিন্ধে। আৰু অ অকল অহ, আমাৰ অসমীয়া বুলি নহয় বড়ো বিলাকৰ নিজৰ পৰি মানে কি আছে পোচাক আছে। আকৌ আমাৰ অসমত উম বড়ো আছে বঙালী আছে আৰু আমাৰ ধৰি লওঁক আমি যে শুনো যে বঙালী অকল বঙালীয়েহে দূৰ্গা পূজা মানে উৎসৱ পালন কৰে দুৰ্গা পূজা পালন কৰে কিন্তু তেনেকুৱা আমাৰ অসমত বেছি দেখা নাযায় কাৰণ দুৰ্গা পুজা বুলি ক'লে আমাৰ অসমীয়া বিলাক গাত যিটো আনন্দ লাগে ধৰ পূজাত কাপোৰ কিনিম পূজাত কাপোৰ কিনিম এনেকুৱা ধৰণৰ সেই বস্তুটো ভাল লাগে মানে বেলেগৰ উৎসৱ এটা আমি পালন কৰি আছো ধৰ কোনো ভেদ ভাৱ নাই সেইটো বস্তু ভাল লাগে আৰু
অসমৰ এ মানে অসমৰ যিটো সংস্কৃতি এই লোক সংস্কৃতিৰ লগতে আমাৰ খাদ্য সংস্কৃতিতটো বহুত সমৃদ্ধ। হয় ন নাই কচোন পৰম্পৰাগত আমাৰ খাদ্য লাৰু পিঠাৰ পৰা আদি কৰি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন খাদ্য সম্ভাৰ আছে। সেইবিলাকক লৈতো মানে বহুত চৰ্চা চলি চৰ্চিত ন আমাৰ সেয়া খাদ্য সম্ভাৰবিলাক জনগোষ্ঠীৰো অৱদান আছে এতিয়া মিচিং, কাৰ্বি, ডিমাচা, ৰাভাসকলোৰে খাদ্য সম্ভাৰ বেলেগ বেলেগ সকলো নিজস্ব সংস্কৃতিৰ লগত জড়িত। লগতে যিখিনি অসম মানে তেওঁলোক যদিও আম অন্য সংস্কৃতিৰ মানুহ তেওঁলোকে অসমীয়া বিহুটো পালন তেওঁলোকৰ যিটো সংস্কৃতি তাৰ উপৰিও মানে সেইটো
উম। অ ভাল লাগে বাৰু ইতা তাই যেনকে ক'লি বিভিন্ন ধৰণৰ আমাৰ এটা বিহু বুলি ক'লিক অকল প্ৰতয়েকখন জিলাতে বেলেগ বেলেগ নতুন নতুন যিবিলাক কি আছে নিজৰ নিজৰ নিজৰ মানে খাদ্য সমৃদ্ধি সেইবিলাক আছে ধৰ কিছুমানে আঙুলি পিঠা বনাই এইটো বস্তু মই মানে শুনছো শুনিছো বা দেখ খিছো দেই আজিলে খাই পোৱা নাই। আঙুলি পিঠা বনাই কিবা আকৌ বিভিন্ন ঠাইত লাৰিকলৰ পিঠা আৰু বহুত বি মানে আমাৰ নাৰিকলৰ পিঠাত তিলৰ পিঠান, তিলৰ লাৰু, নাৰিকলৰ লাৰু এইখিনিতো সাধাৰণ ভাৱে বনোৱা হয় প্ৰত্যেকখন ঘৰতে বন ন হয়। কিন্তু আৰু বিভিন্ন ধৰণৰ এ
আৰু এটা কথা মই পাহৰি গৈছো আমাৰ আহ অসমৰ হস্তশিল্প পৰতাৰ্থব্যওতটো বিখ্যাত
অ অ অ অ আৰু উম এতিয়া অ শুৱাল শুৱালকুছিৰ পাটৰ কাপোৰ শুৱালকুছিৰ পাটৰ কাপোৰ হওক আৰু নলবাৰীৰ ফালে নেকি নে ৰঙিয়াৰ ফালে কিবা অ অ। আৰু বিভিন্ন ধৰণৰ এনেকে হাতৰ শিল্প বাঁহৰ শিল্প সেইটোৱে ভাল লাগে অসমৰ এইখিনি কথা দেখি ইমান খিনি মানে আগতকেতো উন্নতি হৈছে বাৰু।
কিন্তু এটা কথা বৰ্তমান সময়ত মানে অসমৰ সংস্কৃতিতটো ডাঙৰ প্ৰয়োজন হৈ পৰিছে বুলি মই ভাবো হয় নে নাই
অ হৈ পৰিছে বাৰু অ আজ আজিকালি লৰা-ছোৱালীয়ে উম উম উম।
যাব ধৰিছি ন হেৰাই যোৱাৰ সম্ভাৱনাও আছে কিছুমান আমি আমিও বহুত পোৱা নাই কিন্তু যিখি খিনি পাইছোঁ আমাৰ পিছৰ জন্মখিনিয়ে আৰু পোৱা নাই সিহঁত। গতিকে মানে লাহে লাহে এইবোৰ সময়ত খনৰ কাৰণে চৰকাৰে মানে গুৰুত্ব দিব লাগে আৰু। যাতে নতুন প্ৰজন্মই শিকক আগতে কি আছিল-কি নাছিল। আমাৰ অসমৰ সংস্কৃতিটো কি? কেনকে ইয়াক আগুৱাই নিব পাৰি? তেনেকুৱা আৰু যিবিলাক মানে মহাবিদ্যালয়, বিদ্যালয় আছে তেওঁলোককো মানে ভাবোঁ আৰু যি শিক্ষাটো দিব লাগে আৰু সংস্কৃতিৰ ওপৰত